শুনা পাইছা। অহ কি কৰি আছা?
আহ আছো এনে, তুমি কি কৰিছা?
এ এনেই আছো ৰবা খবৰ পাতি ভাল
ভাল ভাল, তোমাৰ কোৱা?
অ', ভাল ভাল, পিছে মই মানে যে তাৰ মানে বিষয়ৰ ওপৰত তোমাৰ লগত আলোচনা কৰিম বুলি ভাবি আছিলো।
হয় বিষয়টো
এ বিষয়টো মানে আত্মবিশ্বাস। তুমি, অ', কি ভাবানে আত্মবিশ্বাসৰ কথা।
আত্মবিশ্বাসৰ কথা মই ভাবো যে প্ৰত্যেকজন্য়ক্তিৰ আত্মবিশ্বাস থাকিব লাগে আত্মবিশ্বাসে আমাক জীৱনত সহায় কৰে কিন্তু বেছি আত্মবিশ্বাস থাকাটো বেয়া।
হয় হয়।
অ'
উ আত্মবিশ্বাস বুলি বুলিলে কি বুজিম আমি আজি আমি আত্মবিশ্বাস বিষয়ে যিটো আলোচনা কৰিবলৈ ওলাইছো জীৱনত মানে সফলতা লাভ কৰিবলৈ মানে বহু গুণে প্ৰয়োজনীয় হোৱা এটা মানে বস্তু আৰু আত্মবিশ্বা আৰু তুমি কোৱাৰ দৰে হয়তো আত্মবিশ্বাস থাকিব লাগে কিন্তু যুগতকৈ অধিক সকলোৰে বেয়া আত্মবিশ্বাসৰ জুখতে থাকিব লাগে অধিক থাকিব নালাগে। আৰু আত্মবিশ্বাস মানে হৈছে ধৰি লোৱা নিজৰ ওপৰত থকা যোনটো বিশ্বাস বা নিজৰ সামৰ্থৰ ওপৰত বা আ কথা আৰু যিকোনো পৰিস্থিতি সাহসৰে আগবাঢ়ি যোৱাৰ যোনটো মানসিক শক্তি সেইটোৱে আত্মবিশ্বাস বুলি আমি জানো আৰু।
উম, কিন্তু আচলতে আত্মবিশ্বাস মই যে ক'লো আত্মবিশ্বাস লাগতকে বেছি বেয়া। কিয় কৈছো মানে মই। নিজে। ঠেকা খাই থৈছো কাৰণ আহ এটা সৰু অভিজ্ঞতা ক'বলৈ বিচাৰিছো। যে যেতিয়া মই মেট্ৰিক দিছিলো মেট্ৰিকত মই গোটেইখিনি চাবজেক্ট মই অকন, অকন টান পাইছিলো। মেথছ আৰু মেথছ আৰু অ বিজ্ঞান বিষয়তটো মই খুব খিনি টান পাইছিলো গতিকে গতিকে মই অসমীয়াত বেছিকৈ গুৰুত্ব দিছিলোঁ কাৰণ অসমীয়াতো মোৰ সহজ যেন লাগিছিল। আৰু, আৰু মোৰ আৰু মই এনেকুৱা এটা কনফিডেন্ঞ্চ আছিল সৰস্বতী পূজাৰ দিনা মই মেমক গৈ কৈছিলোঁ মেম মই প্ৰি টেষ্টত
অহ।
পয়ষষ্ঠি পয়ষষ্ঠি পাবলৈ সক্ষম হৈছো গতিকে মই আৰু আপুনি পোন্ধৰ নম্বৰ এটা প্লাছ কৰিব মেএট্ৰিক ত। মেট্ৰিক ত চাব মই এইটটি পাম এ। এনেকৈ কৈছিলো আৰু মই সেই কনফিডেঞ্চটো পোৱাৰ পিছত মই এইটটি যেতিয়া পাইচিলো মোৰ মনত কনফিডেঞ্চটো আকৌ বাঢ়ি গৈছিল। ত মেট্ৰিকত মেট্ৰিকত মই ভাল ফলাফল দেখুৱাব পাৰা নাছিলো যদিও মই অসমীয়া বিষয়ত মানে আহ লেটাৰ পাবলৈ সক্ষম হৈছো। কিন্তু সেই সেইন সেই আত্মবিশ্বাসটো মোক পিছলৈকে মাৰি পেলায় হাই ছেকেণ্ডাৰী সময়ত মই অসমীয়া পঢ়াই নাছিলো। এনেকুৱা এটা কনফিডেন্স আছিল যেন মই অসমীয়া জানোৱে কি নু পঢ়িম আৰু। লাষ্টত হাইয়াৰ ছেকেণ্ডাৰীত কিন্তু মই অসমীয়া তেনেুৱা এটা ফলাফল দেখাবলৈ সক্ষম হলো। আৰু ঘৰৰ সকলোৱে কৈছে। মেট্ৰিকৰ এইটো হল। হাই ছেকেডাৰী এইটো হ'ল। ত মই ভাবো সেইকাৰণে মই কৈছিলো যে আহ অতিমাত্ৰা আত্মবিশ্বাসটো বেয়া।
উম। অ একদম ঠিক কথা কৈছা। ধৰি লোৱা আত্মবিশ্বাসো যিহেতুকে এটা জন্মগত গুণ নহয় কাৰণ। জন্মৰ পৰা যিহেতুকে নাহে ইয়াক মানে অনুশীলন লাগিব। অভিজ্ঞতাও লাগিব পৰিশ্ৰম লাগিব বা ইতিবাচক চিন্তা বিলাকো মানে লাগিব আৰু। আৰু যিটো যিহেতটো যদি আমি। নকৰো বা একো অনুশীলন নকৰো তেতিয়াহ'লেতো সেই আত্মবিশ্বাসটো ভাঙিবই দিয়াচোন আৰু যদি আমি। মানে বেছিকে আত্মবিশ্বাস লৈ থাকো যে ধৰি লোৱা মই পাৰিমে মই নপঢ়ো মই নকৰো এনেকুৱা। মোৰ আছে এই খিনি মই ঠিকেই কৰিব পাৰিম। তেতিয়া হয়তো আমাৰ সেই আত্মবিশ্বাসে আমাৰ হয়তো কিছুমান। কাৰণত ক্ষতি কৰিব আৰু।
তোমাৰ এনে কেতিয়াবা এনেকুৱা হৈছে নে। মানে তুমি বহুত ক বহুত আত্মবিশ্বাস লৈ কামটোত আগবাঢ়ি গৈছা। কিন্তু পিছত তুমি সেই কামটোত তুমি সেনেকুৱা ফলাফল দেখাব নোৱাৰিলা।
অহ। অ হৈছে এনেকুৱা বহু ক্ষেত্ৰতে হয়। কেতিয়াবা কেতিয়াবা মানে এনেকুৱা ধৰি লোৱা মই যিহেতু। অভিনয় কৰি ভাল পাওঁ। তুমিতো জানাই আহ ত' মানে অভিনয় কৰিলে কি হয় মানে কেতিয়াবা, কেতিয়াবা এনেকুৱা লাগে মোৰ। কিন্তু ইমান ভাল হৈছে যে হয় মই পামেই কিন্তু পিছত গম। পোৱা যে মই যিটোত পাম বুলি ভাবো সেই বস্তুটোত নাপাও। কিন্তু যিটোত নাপাও বুলি ভাবিছিলো। সেই বস্তুটো মই বেছিকে পাওঁ এইবাৰ। মৰ এনেকোৱা হৈছে যে আমাৰ জোনটো এটা মানে কলেজ ত প্ৰগ্ৰেম এটা আছিল। তাত মই মানে। দুটা ধৰণৰ অভিনয় কৰিছিলো। দুটা শাখাত মানে বিভক্ত আছিলো। অভিনয় দুটা। মই ভাবিছিলো মই। জোনটো প্ৰথম শাখা আছিল প্ৰথম শাখাটোত মই পামে চিয়ৰ। আছিলো যে মোৰ টপিক টোও ভাল আছিলে। হে ই টোট বা মোৰ অভিনয় খিনিয় সেইটোত ভাল হৈছিল। আৰু যোনটো ছেকেন্ড আছিল সেইটোত মই ইমান গুৰুত্ব দিয়া নাছিলো। পাম নাপালে মোৰ কোনো ইটো নাহে নাহে নহ। আৰু তাৰ পিছত পিছত গম পালো যে নহয় মই যোনটোত ভাবা নাছিলো সেইটোত পালো আৰু যোনটোত ভাবিছিলো। সেইটোত মই আনকি থাৰ্দ ও নাপালো। ফাৰ্ষ্ট মই ভাবিছিলোঁ ফাৰ্ষ্ট পাম কিন্তু নহয় আমি থাৰ্ডও নাপালো। এনেকে সেইটোত পিছত ছাৰে সোধাত কৈছিল যে নাই তোমাক দিয়া নহ'ব কাৰণ তোমাক। পোৱা হৈছে মানে কি হয় যোনটো ভাবা যায় সেইটো হয়ো নহয় কেতিয়াবা সেনেকুৱা
উম, কিন্তু কৰ'বাত নহয় ক'ৰবাত আমি কিছু উদৰণ উদাহৰণ দেখা পাওঁ যে আত্মবিশ্বাস আম বহুখিনি ঠাইত জীৱনত আগবাঢ়ি নিবলৈ সহায় কৰে। তাৰ তাৰ এটা বিশেষ উদাহৰণ হৈছে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ কিয়নো তেখেতে এটা বিশেষ এটা মানে এটা বেলেগ এটা আত্মবিশ্বাস লৈ বি বৰুৱা বি বৰুৱাৰ পৰা ওলাই গৈছিল, যে মই এইবোৰ পঢ়া চৰা মোৰ নহ'ব মই গান গাম মই মিউজিক কম্পউজ কৰো আৰু তেখেতক সেই সময়ত প্ৰিঞ্চিপাল জনক কৈছিলে যে, তই খাব পাৰিবি তেতিয়া তেখতে ফুল কনফিডেন্স বা ফুল মানে গোটেই মনৰ আত্মবিশ্বাসেৰে কৈছিলে, হয় মই পাৰিম। আৰু আজি চোৱা তোমাৰ চকুৰ আগত প্ৰমাণ
উম-উম হয়-হয় একদম মানে কিছুমান ক্ষেত্ৰত হয়তো আত্মবিশ্বাস ভাল গুণো দেখুৱায় আৰু কিছুমান ক্ষেত্ৰত হয়তো অ, মানে ধৰি ললা কিছুমান ক্ষেত্ৰত বেয়াও দেখুৱায় এতিয়া চব পঠি বুলি যিটো কওঁ আৰু ধৰি লোৱা আমি যেতিয়া শ্ৰেণীকোঠা এটাত উত্তৰ দিও বা মঞ্চত ভাষন আগবঢ়াও বা খেল ধেমালিত অংশগ্ৰহণ কৰো পুৰস্কাৰ পাওঁ পিছত সাস্কতিক অনুষ্ঠানৰ যোগদানটো এই সকলোবোৰ মানে অভিজ্ঞতা মানেম লাহে-লাহে আত্ম বৃদ্ধি কৰাই যায় আৰু যাৰ ফলত মানে আমি মানে উৎসাহিত হৈ থাকো আত্মবিশ্বাস এটা থাকিলে আমি উৎসাহিত হৈ থাকো যে হয়, আমি এইটো মই কৰি আহিছো আগতে আৰু দ্বিতীয়বাৰ কৰিবলৈ হয়তো মোৰ এইটো ভয় সেই ভয় নালাগাতোৱে চাগে এটা আত্মবিশ্বাসৰ ভাল গুণ যে আহ কিছু কিবা হলেও মানে কৰিব পাৰিম বা কিবা হ'লেও আমি দেখুৱাব পাৰি তেনেকুৱা ধৰনৰ আৰু বহু সময়ত মানে আমি নিজক আনৰ লগত তুলনা কৰো। যাৰ ফলত মানে কি হয় আহ নিজৰ ওপৰত মানে আমাৰ সন্দেহ জন্মে যে হয়, মই পাৰিম নে, ই নোৱাৰিম কিন্তু প্ৰত্যেক মানুহৰ মানে যোগ্যতা বা প্ৰতিভা মানে ধৰিলোৱা চবৰে লগততো বেলেগ-বেলেগ হয় ন চবৰেতো প্ৰতিভা বা যোগ্যতা একে একে নাথাকে, সেই মানে আনৰ লগত তুলনা কৰাত কৰি যদি নিজৰ ওপৰত গুৰুত্ব দিও মানে তেতিয়া আমাৰ হয়তো বেছি উন্নতি হব আৰু
উম আৰু বৰ্তমান সময়ত মই এনেকুৱা মানে মই নিজে এনেকুৱা সমস্যাৰ সন্মুখীন হৈছো যে মই গান গাই ভাল পাওঁ লগতে মইয়ো অভিনয়ৰ লগত জড়িত কিন্তু কলেজ প্ৰগ্ৰেমৰ আজিলৈকে মই সেইবোৰ কৰি নাপালো মই অকল মোৰ মোৰ তাই সীমাবদ্ধ হৈ থাকিলো মই মোৰ অকল নিজৰ প্লেটফৰ্মমিনিতে সীমাবদ্ধ হৈ থাকিল। যেকুৱ ইনাগ্ৰাম প্ৰফাইল হোৱাটছআপ ষ্টেটাছ সেইবোৰতে সীমাবদ্ধ হৈ কলেজৰ সেই ষ্টেজখন উঠিবলৈ মোৰ আজিলৈকে সাহ নহল কিয়নো সেইণে মোক লগৰবোৰে মই বইলাৰৰ কলি জোকাইছিল টো মই সেই বোৰ অ মই সেই বোৰ কনফিডেন্স থাকিলে হয়তো মই আজি সেই ষ্টেজখন উঠি মই আগবাঢ়িব পাৰিলো আৰু আমি সদায় আমাৰ কম্ফৰ্ট জোনটো বিচাৰোঁ সেই অডিয়েঞ্চৰ সেই অডিয়েঞ্চ যিটো দৰ্শকৰ সেই চিটটোত সেই চিটোৱ আমাৰ কমফৰ্ট জ আমি আমি সেই চিটটোতে বহি থাকিবলৈ বিচাৰো। কিন্তু মই ভাবো যদি তোমাৰ যদি তোমাৰ যদি প্ৰতিভা আছে, তুমি নিজত সেই আত্মবিশ্বাসটো গঢ়ি সেই স্টেজ সেই ষ্টেজত উঠি যোৱাতো অতিকৈ প্ৰয়োজন তোমাৰ তাৰ বিপৰীতে তোমাৰ ইনস্টাগ্ৰ্যাম বা শাতএপছৰ প্ৰফাইল টো জৰিয়তে মই কোৱা নাই যে সেইবোৰ বেয়া সেই সেই বোৰ প্ৰথমে আমাৰ বহুত আগুৱাই নিবলৈ সহায় কৰে তত সত্ত্বেও সেইটো সেইটো এটা আমি ফিজিকেলি ইজনে সিজনক লগত আম মানে আমি জড়িত হৈ থাকো। দৰ্শক আৰু সেই ব্যক্তিজন ত' মই ভাবো সেইটো বেছি বে গতিকে আত্মবিবাসটো কৰবাত নহয় কৰ'বাত নহয় বেছিকৈ প্ৰয়োজন
উম হয়-হয় আৰু বহুতে সবাই আত্মবিবাস আৰু অহংকাৰটো একেই বস্তু কিন্তু মোৰ হিচাপত আত্মবিশ্বাস আৰু অহংকাৰটো একে বস্তু নহয় কাৰণ আত্মবিশ্বাসে মানুহক মানে নম্ৰ কৰি তোলে দৃঢ় কৰি তোলে কিন্তু আহ যোনটো আনহাতে মানে এয়া অহংকাৰ যোনটো অহংকাৰ মানুহক মানে আনক তুষ্য় জ্ঞান কৰিবলৈ শিকায় সেয়েহে মানে আত্মবিশ্বাসী হব লাগে। কিন্তু কেতিয়াও মানে আত্মবিশ্বাসী হয় অহংকাৰে কেতিয়াও হ
হয় আৰু
ক কোৱা
আৰু মোৰ এজন এনেকুৱা এজন লগৰ আছে আহ তাক মই বহুতখিনি ভাল পাওঁ। সি ভাল গীটাৰ বজায় সি ভাল গীটাৰ বজাই তাৰ সেইটো ভাল টেলেণ্ট কিন্তু সি ত সি নিজকে ইমানেই সি মানে তাৰ ইমানেই কনফিডেন্ঞ্চ আছে, যে সি গিটাৰৰ লগত গানো গাব তাৰ মাতটো মই তাক মই তাক আজি ঠাট্টা বা তাৎসল্য কৰিব বিচৰা নাই কিন্তু যিটো সঁচা সেইটো ক'ব লাগিব সি ভাল গীটাৰ বজাই সেইটো ম সেইটো মই সেইটো গোটেই কলেজ খনে মানে কিন্তু সি ভাল গান নাগায় কিন্তু সি সি চেষ্টা কৰে চেষ্টা কৰাটোও ভাল চেষ্টা কৰাটোও বেয়া নহয় কিন্তু কিন্তু কিন্তু আ আত্মবিশ্বাস বা অহংকাৰ- অহংকাৰৰ লগত চেষ্টা কৰাটো অতিকৈ বেয়া কিয়নো সি নিজৰ সেই সুৰটোৰ লগত সি নিজৰ গীটাৰ গীটাৰৰ যিটো কৌশল বা গীতাৰ স্কিল টো সি গোটেই ধ্বংস কৰি পেলাই গতিকে মই ভাবো মানুহ যিমানখিনিৰ যিমানখিনিৰ যোগ্য সিমানখিনিতে থকা ভাল গতিকে মই এ এইটো কব বিচাৰিছো যে সি সি গীটাৰ গীটাৰীষ্ট হয় গতিকে সি গিতাৰ বজোৱাই ভাল ওলোটা কৈ আকৌ গানৰ চেষ্টা কৰিলে সি গোটেইখিনি শেষ কৰি পেলাই
উম হয় বাৰু হয়তো পিছলৈ সি যদি অনুশীলন কৰি থাকে বা ঘৰতে যদি অনুশীন কৰে তেতিয়া হয়তো তাৰ এটা উন্নতিৰ পথ হ'ব পাৰে কাৰণ বৰ্তমান যিহেতু প্ৰতিযোগিতা য মানে বহুতো ছাত্ৰ ছাত্ৰীয়ে মানে চব ক্ষেত্ৰত আৰু ব্যৰ্থাতা চিন্তা বা আনৰ আশা পূৰণ কৰিব নোৱাৰি ভয়ত মানে ধৰি লোৱা আত্মবিশ্বাস হেৰুৱাই পেলাই কিন্তু সি যদি সেই বস্তুটো হেৰুৱাই নেপেলাই যদি ঘৰত অধ্যবসন কৰে তেনেহলে হয়তো সফলতাই এদিন আহিবই আৰু ধৈৰ্যয় অধ্যবসয় হয় আৰু বা অ মানে ধৰি লোৱা নিয়মিত অনু জৰিয়তে সফলতা লাভ কৰিব পাৰিব আৰু
তেনেকুৱা তেনেকুৱা ফলত আমি বেয়াও পাও চোৱা আমাৰ নিজৰ নিজৰ প্ৰতিভা নাই তৎসতে আমি যদি প্ৰতিভা দেখাবলৈ গৈছো মানুহক সেইটো ভাল কথা আমি ষ্টেজখনত উঠিবলৈ সাহস কৰিছো ভাল কথা কিন্তু মানুহবোৰ মানুবোৰে ভাল হলে ভাল কব বেয়া হলে বেয়া বুলি ক'ব তাক তাক আমি তাক আমি মানি ল'ব লাগিব হয় নে নহয় কিন্তু আমি তাৰ বিপৰি কি কৰো তাৰ কিন্ত আমি তাৰ উপৰি কি কৰো আমি মানি লব এৰি আমি সেই মানুহজনক বেয়া পাবলৈ ধৰো ই মোক কিয় এনেকে ক'ব মোক এনেকে কব কিন্তু মই ভাবো ই মোক কিয় এনেকৈ কবৰ সলনি আমি যদি এনেকে ভাবো ই মোক এনেকে কৈছে ন ঠিক আছে মই নেক্স তাইম এইখন ষ্টেজত উঠিম মই - মই মানে এনেকে প্ৰস্তুত চলাম যাতে ই ই মোক নেক্স টাইম কয় গুড
উম হয় বাৰু সেইটো মানে এটা মানে নিজৰ ওপৰত মানে আত্মবিশ্বাস অনা যায় কোনোবাই যদি আমাক বেয়া এ টৈ কয় তেতিয়া অনা যায় আৰু আৰু মানে আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ মানে কিছুমান ইমান অভ্যাসো গঢ়ি তোলা উচিত যেনেকৈ নিয়মিততে অধ্যয়ন কৰা বা নিয়মিত সময় সময়ৰ মূল্য ল দিব লক্ষ্য নিৰ্ধাৰনো হব লাগে বা ইতিবাচক চিন্তাও কৰিব লাগে নিজৰ ভুল স্বীকাৰ কৰি সংশোধন বা প্ৰতিটো দিনে নতুন কিবা কিবা এটা শিকিবলৈ চেষ্টা কৰাটো উচিত আৰু আমি ইতিহাসলৈ লক্ষ্য কৰিল ওঁ দেখা যায় যে বহুতো মহান ব ব্যক্তিয়ে মানে অসংখ্য্ বাধা অতিক্ৰম পৰিমে ধৰি ললা সফলতা অৰ্জন কৰিছে আৰু তেওঁলোকৰ যোনটো আত্মবিশ্বাস বা অধ্যবক
হয় তোমাৰ মাতো অকনমান ফচি ফুচি আহিছে
হয় নেকি মানে ধৰি লোৱা যোনবিলাক তুলনা আছিল মানে সেইবিলাকে মানে তেখেতসকলৰ জীৱনত মানে এটা মানে ভাল মানে আৰম্ভৰ সু সুযোগ দিছিল আৰু
হয় হয় বাকী যি নহওক মই ভাবো তোমাৰো তোমাৰো চাগে আত্মবিশ্বাস কিছু সংখ্যক আছে মই ভো আত্মবিশ্বাস লৈ তুমি তোমাৰ জীৱনত আগবাঢ়ি যোৱা ভাল লাগিল আজি বহু খিনি কথা পাতি
হয় দিয়া দিয়া ধন্যবাদ